অ শুনিছা নে?
অ শুনিছো কোৱা।
কি কৰি আছা?
মই অলপ বাগৰি আছো। তুমি কি কৰি আছা?
এ মই অলপ মানে মোবাইলটো টিপি আছিলো।
অ হয় নেকি কি চাই আছিলে মোবাইলত?
এনে চচিয়েল মিডিয়া ব্যৱহাৰ কৰি আছিলো।
অ চচিয়েল মিডিয়া ব্যৱহাৰ কৰি আছিলে নেকি আতছা। চচিয়েল মিডিয়াত কি চাই আছিলা? মানে ইনষ্টাগ্ৰাম চাই আছি
অ ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামত তোমাৰ এতিয়া যিহেতু বৰষুণৰ কাৰণে জোগা জোগাত তোমাৰ ইমানকৈ বানপানী হৈছে। বানপানীৰ সমস্যাবোৰ সেইবোৰে চাই আছিলো চচিয়েল মিডিয়াৰ কাৰণে আমি বহুত- এইেবোৰ পালো নহয়, তাৰ কাৰণে সেইবোৰে চাই আছিলো।
হয়, হয় তোমাৰ এতিয়াতো বহুত জাগা বহুতে জাগাত মানে বানপানী হৈ আছে যে- সেইকাৰণে আৰু- তোমাৰ নিউজ বিলাক আজি মানে সেই বানপানীৰ পৰাই ভৰি পৰিছে, আৰু আজিকালি বান- পানীয়ে যে গানে ওলাইছে যে -
সেই গান বিলাক চাই আৰু ভাল লাগে মোক।
অ এতিয়া বানপানীৰ কাৰণে কেনেকুৱা গান বোৰ ওলাইছে।
উম, উম। উম ইমান মানে এ বান- পানীৰ গান টো শুনিয়ে ভাল লাগি হয়, মানে আৰু তোমাৰ এই মাজতে কি হৈছে- ছিল জানানে ছিক্স মাইলৰ ফালে এটা ভিডিঅ' ভাইৰেল হৈছিলে বানপানীৰ সময়ত- মানুহে কেৰেং গাড়ীত যে এটা থাকে ন জে চি বিৰ গাড়ী সেইটো গাড়ীত-
অ জে চি বিত অ মই চাইছিলো সেইটো চাইছিলো, এ- ছ'চিয়েল মিডিয়াত মানে বহুত বহুত কিছু মানে কেনেকুৱা কেনেকুৱা ধৰণ বস্তুবোৰ আমি দেখি- দেখিবলৈ পোৱা যায় ন।
হয় হয়, ৰিলচত এইবোৰ চাই কিনে বহুত ভাল লাগে কিন্তু তোমাৰ সেইবোৰ মানে বহুত- কিবা কিবি ভাইৰেল হৈ যায় ন ভিডিঅ বোৰ আজিকি মানে সেনেকুৱা ভিডিঅ'বোৰ মানে আমি গমেই না- পাও সেইবোৰ মানে ভাইৰেল হৈ যায় ন মানে কি ঘটনা হৈছে সেইবোৰ ভাই মানে গম নাপা- পাও হ'লেও মানে মানে আমি সেইটোৰ মোবাইলৰ এইটো ভিডিঅ'- টোৰ জৰিয়তে মানে আমি এইবোৰ গম পাওঁ পাওঁ যে সেইকাৰণে -
ছ'চিয়েল মিডিয়া থকাৰ কাৰণে আমাৰ কাৰণে ভালো হৈছে, যিহেতু বহুত যেনে- নিউজবোৰ আমি গম নাপাও সেইবোৰ দেখিবলৈ পোৱা গৈছে। তাৰ পিছে আৰু- উম বিভিন্ন ধৰণৰ আমাৰ চ'চিয়েল মিডিয়াত তোমাৰ অ - এনেকুৱা মানে অ ভালো হৈছে বেয়াও হৈছে, তুমি- ক'ব পাৰিবা নেকি আমাৰ চচিয়েল মিডিয়াৰ দ্বাৰা কি কি বেয়া হৈছে।
হয়, বেয়াত - ত একো মই বিয়াতো বুলি নকওঁ আৰু ভালো হৈছে বেয়া বুলি মানে এটো- ক আৰু এই তোমাৰ স্কুলৰ এ ল'ৰা ছোৱালীৰৰ কাৰণে বেয়া হৈছে আৰু - সিহঁতে আৰু যেনেকুৱা মোবাইল পাই কিনে বহুতেই হৈ গ'ল ন। তোমাৰ গেম চেম খেলি থাকে আৰু অকল চচিয়েল মিডিয়াতে মানে সেইটো হৈ থাকে যে। চাই থাকে যে বেছি জৰিত হয় উম হয় সেইকাৰণে আৰু সিহঁতৰ মানে - খেলা ধলাৰ পৰাও মন উঠি গ'ল সিহঁতৰ অকল এই তোমাৰ গেম চেমে খেলে অকল- আৰু এই মোবাইলে চাই থাকে সেইকাৰণে।
হয় হয়, তুমি ঠিকে কলা মানে চচিয়েল মিডিয়াত- মানে এক্টিভ হৈ থাকে বেছিভাগ তাৰ কাৰণে।
আৰু ডাঙৰ মানুহ বিলাকো তোমাক- কাম চাম কৰে ন সিহঁতৰো বিজনে মানে কিছুমানৰ বিজনেচ আছে কিছুমানৰ- অফিচত যোৱা হয় কিছুমানৰ মানে যেনেকে ডাঙৰ কলেজত যায় আৰু স্কুলৰ ল'ৰা ছোৱালী যেনেকে স্কু- স্কুলৰ পৰা আহি কেনেও মোবাইল চাই থাকে অকল সেনেকুৱা হৈ গ'ল আৰু আজিকালি।
উম উম তুমি মানে স্কুল মোবাইলত ইমান ব্যস্ত হৈ থাকে। সেইবোৰ মানে বেয়া পাও মই নিজেও ভাল নালাগে আৰু বেলেগেও ভাল বেয়া পাওঁ। এইবোৰ মানে বেছি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো ভাল নহয়। সৰু ছোঁ ল'ৰা - ছোৱালীৰ কাৰণে আৰু আমি নিজৰ কাৰণেও বেয়াই হয় ক'ব গ'লে।
উম উম হয়।
তুমি এনে চচিয়েল মিডিয়া এনে চচিয়েল মিডিয়া তুমি কাঁ কেতিয়াৰ পৰা ব্যৱহাৰ কৰি আছা?
মই চচিয়েল মিডিয়াত তোমাৰ এই মোবাইল চিত্ৰাৰ পৰা লৈছিলো লকডাউন লকডাউনৰ সময়ত তি তিয়াৰ পৰাই মানে মই ব্যৱহাৰ কৰি আছো তেতিয়াতো মই ফাৰ্ষ্টত মানে কি হৈছিল জানানে? যেতিয়া মই মোবাইল লৈছিলো তেতিয়া মানে সেনেকা মই ইনষ্টাগ্ৰাম গমেই পোৱা নাছিলো মানে যেনেকৈ ইন্স টাগ্ৰাম বা আছে বুলি গম পোৱা নাছিলো মানে মই ভাবি ইনষ্টাগ্ৰাম আচ চে বুলি যেতিয়া গম পালো তেতিয়া ভাবিলো যে অ সেইটো চেলিব্ৰিটি অকল মানে চলাই বুলি ভাবিছিলো। মানে আ আমাৰ টাইমত সেনেকুৱা আছিল অকল লাইকি আৰু এটো টিকটকটো আছিল ন। সেইটোয়ে বেছি চাইছিলো তেতিয়া।
উম টিকটকটো এতিয়া বন্ধই বেনে কৰি দিল নহয় মানে অ বহুত বস্তুবোৰ চাইনিজ মানে এপবোৰোঁ বন্ধ কৰি দিয়া হৈছে হয় হয়।
উম উম হয় সেই তেতিয়া মানে টিকটক আৰু লাইকিটো বহুত চাইছিলো মানে। আৰু তোমাৰ ইনষ্টাগ্ৰাম যে এনেকুৱা আছিল যে এইটো চেলিব্ৰিটি এক্ট্ৰেছবোৰে মানে ট্ৰ এক্ট্ৰেছবোৰে সেনেকুৱা সেইবোৰেই চলাই বুলি ভাবিছিলো। কিন্তু যেতিয়া মই জা ডাউনলোড কৰিলো মান এবাৰ ইনষ্টল কৰিছিলো মোৰ লগৰো আছিল তেতিয়াহে গম পালো যে অ এইটোতো চবৰ কাৰণে হয় বুলি আৰু আজি এটা আৰু এটা আছে ন তোমাৰ টুইটাৰ বুলি সেইটোও মানে নাই মোৰ এইটো আছে নে তোমাৰ?
অ হে টুইটাৰটো টুই তেওঁ তোমাৰ খুলিব মানে একবাৰ খুলিবলৈ চেষ্টা কৰিলো কিন্তু পাৰা নাই টোইটাৰটো। চেষ্টা বহুত কৰিলো কিন্তু উলিবই পৰা নাই তাৰ পিছত মই ওলাও নাই।
অ অ। অ হয় নেকি? এই টুইটাৰটোতো তোমাৰ সেনেকুৱাই হয় চাগে তোমাৰ চেলিব্ৰিটিয়ে ইউজ কৰে নেকি?
অ অ টুইটাৰটো মানে চব চবেই কৰিব পাৰি। চবেই কৰিব পাৰি, খালী একাউণ্টটো খুলিবৰ কাৰণে অলপ প্ৰ প্ৰব্লেম দিয়েহে তাই প্ৰব্লেমৰ কাৰণে মই ওলাই নাই।
কেনেকুৱা হয় এনে জানানে? মইতো গমেই নাই বাৰু টুইটাৰটো মানে
এনে আ এনে নিউজবোৰ তোমাৰ লিখিকে মানে আপলোড কৰে আৰু তাৰপিছত ক'ৰবাত কিবা হয় তেনেকুৱা মানে অ লিখিকে আপল'ড কৰে যাতে বেছিভাগ ফটোৰ লগত, জাগা লগত উম উম।
মানে সেইটোত ভিডিঅ' নিদিয়ে ন?
অ ভিডিঅ' নিদিয়ে, ভিডিঅ' থাকে আজিকালি ভিডিঅ' আপলড কৰা আহিছে চিষ্টেম আগতে মানে লিখিকে, নিউজবোৰ আহে মানে নৰ্মেল আৰু ফেচবুকৰ নিচিনাই হৈ গৈছে।
হয় নেকি আৰু সেইটোত মেচেজ - চেচেজ কৰিব পাৰি নে? কল চেল কৰিব পাৰি নে?
অ কল চেল কৰিব পাৰি পাৰি তুমি কমেন্ট কৰিব পাৰি। ফ বনাব পাৰি একে।
হয় নেকি এনেকুৱা। আচ্ছা, মই সেই ভাবিছিলো আৰু তেতিয়া মই ডাউনলড কৰিম বুলি সেইটো মানে কৰা নাই। আৰু তোমাৰ এই আগৰটো এই টিকটক আৰু লাইকিটো বন্ধয়ে হৈ গ'ল যে। তোমাৰ বেণ্ড হৈ গ'ল ন মাজতে বহুত চলাইছিলো সেইটো বহুত এতিয়া সেইটোৰে বেছি অভ্যাস হৈ গৈছিল চোৱাটো।
হয় নেকি অ টিকটকতো বন্ধকে বেয়া লাগিল চাগে বহুত। মানে টিকটক আগত ভিডিঅ' বনাইছিলে তুমি বনাইছিলা নে
ময়ো বনাইছিলো মাজতে তোমাৰ এনে বনাইছিল ছিলো আৰু ঘৰতে তোমাৰ যেনেকুৱা ইনষ্টাগ্ৰাম, আছিকালি আজিকালি যেনেকুৱা আছে সেইটো টীক- টকতো মানে সেনেকুৱাই বনাইছিলো ত তোমাৰ শৰ্ট শট ৰিলচ এনেকুৱা বনাইছিলো।
উম উম উম ময়ও বনাইছিলো আগতে টিকটক মানে চলাইছিলো। ব্যৱহাৰ কৰিছিলো আৰু তাৰ পিছতে মাহ বনাইছিলো। তেনেকুৱা আৰু বহুত মানে-
তোমাৰ এই টিকটকত আগতে যে এ বেছি ভাইৰেল হোৱা ভিডিঅ'বোৰ আছিল যে ৰিয়ানঞ্চৰ আছিল আৰু তোমাৰ- পিজোৰ আছিল জান্নাতৰ আছিল সেইবোৰ চাইছিলো আৰু তোমাৰ এই যে আৰু এটা আছে ন-
উ
এ কি কয়?
মই তেনেকুৱা
এ তটাইৰো আছিল সে বহুত-
এনেকুৱা মই ইমান অ নটিচ কৰা নাই এইবোৰ মানে চলি থাকে বাৰু সেইবোৰ- ইমান সেই সেয়া কৰা নাই বাৰু কিন্তু মই আহ শুলিব মন গৈছিলে কিন্তু ঠিক ক মানে বনাব মন গৈছিলে। কিন্তু তেনেকুৱা বনোৱা হোৱা নাই।
হয় নেকি আৰু তোমাৰ এই টিকটকত- প'ষ্ট কৰা আছিল নে নাই অকল ভিডিঅ' প'ষ্ট কৰা আছিল ন ফ
নাই ফটো ফটো আছিলে আছিলে আছিলে ফ- ফটো পোষ্ট কৰিব অ ফটো পোষ্ট কৰিব পাৰি। আৰু অ ফটো পোষ্ট কৰিব পাৰি আৰু তাৰ পিছে তোমাৰ উম বিভিন্ন ধৰণৰ চব বস্তু পোষ্ট কৰিব পাৰিছিল। ছিলো আৰু আৰু তাতে মানে বহুত মানুহে টিকটক ব্যৱহাৰ কৰা হৈছিলে। আৰু ভাল লাগিছিলে দেখিকিয়ও ভাল লাগিছিলে চাই কিয়ও ভাল লাগিছিলে
এইটো তোমাৰ মেছেজ কৰা ছিষ্টেমো আছিল ন।
হে-
মেছেজ কৰাৰ ছিষ্টেম আছিলনে নাই সেইটোত
অ মেছেজ কৰাৰ চিষ্টেম আছিলে তোমাৰ ৰিলছ যেনিবা টিক কৰ ভিডিঅ' শ্বেয়াৰ কৰা তাৰ পিছত এেনেকুৱা চিষ্টেম আছে।
আগতে মই এই আগতে মই টিকটকৰ ভিডিঅ' চাই চাই অকল হোৱাটছআপত লগাইছিলো বহুত ভাল লাগিছিল মানে ছেভ কৰি কিনা। এতিয়াও হোৱাটছএপত লগাইছে বহুত ভাল লাগিছে আজিকালিতো তোমাৰ সেনেকুৱা মান হোৱাটছএপতে গান চান আহি গৈছে নো নতুন মানে সেই হৈ গ'ল ন আজি কালি- ন মানে ৱাছচপত আগতে মানে মই কি কৰিছো। জানানে এনে তোমাৰ এতিয়া বেলেগ এপ থাকে ন সেইটো এপৰ পৰা মানে ফ ফত গান লগাই কিনে হোৱাটছআপত লগাইছোঁ আৰু আজিকালিতো গান হোৱাটছএপতেই পায়।
মই আগতে তেনেকুৱা কৰা নাছিলো মই ইমান ইন্টাৰেষ্টেড নহয় মানে কাৰোবাক দে খাবৰ কাৰণে তোমাৰ গান চান ইনষ্টাগ এনেকুৱা ভিডিঅ' চিডিঅ' লগা বা মানে হোৱাটছএপত এনেকোৱা ষ্টেটাচ লগাবা মানে সেনেকোৱা ভাল নাপাও আৰু মানে লগোৱাও নাছিল দিলো এনে মই চচিয়েল মিডিয়া ব্যৱহাৰ কৰিছিলো এনে চাউথ তাতে তোমাৰ নিউজ চাইছিলো ক'ৰবাত কি হৈছিলে মানে অ কৰবাত মানে আৰ্মি বৰুৱাৰ টেংকাৰ জ্বলিছিলে ব্লেক ডে মনোৱাইছি লে সেইবোৰ মানে চাইছিলো যেনেকোৱা তোমাৰ কত বা মিউত হৈ আছে আমাৰ কিহৰ কাৰণে মানে কত বানপানীৰ সমস্যাবোৰ হৈছে সেইবোৰ চচিয়েল মিডিয়াত মই বেছিকে চাইছিলো সেইবোৰ ভাল লাগিছিল মানে সেইবোৰ চোৱাৰ মানে অভ্যাস হৈ যায় ন চবৰ এটা এটা চোৱাৰ সেনেকোৱাই হৈ গৈছিলে মানে তেনেকোৱা মানে অভ্যাসবোৰ হৈ গৈছিলে আনে মোবাইলত মাৰে নিউজবোৰে আহি থাকিছিলে তেনেকোৱাই মানে চাইছিলো তুমি মানে নিউজবোৰ চাইছিলানে তেতিয়া
অ মইয়ো চাইছিলো মই মানে তেতিয়া মানে তোমাৰ এই যে টিকটকত সেনেকোৱা নিউজবোৰ মই মোৰ অহাই নাছিল মোৰ মানে সেই তোমাৰ এনেকোৱা ভিডিঅ' কৰা যে সেইবোৰে কমেডি কমেডি হেৰি ভিডিঅ' বোৰ আৰু এনে গান গাই কিনা লিপচিং কৰাটো সেইবোৰে আহি ছিলে টিকটকত মই এনেকোৱা নিউজ অহা নাছিলে আৰু লাইকিতো অহা নাছিলে তোমাৰ সেনেকোৱা মানে নিউজটো অকল মানে নিউজটো ইউটিউবতে চাইছিলো মই
হয়
ইউ ইউতিবতে বহুত ফেমাচ আছিল মানে তেতিয়া নিউজ বিলাক ইউতিবতে চাইছিলো চা মাৰি মাৰি এনেকা গম পালো
অ তেতিয়াতো ইউটিউব তো ইমান চলোৱা নাছিলো কিন্তু নিউ ইউটিউব চলাইছিলো কিন্তু তোমাৰ এতিয়া যেনেকোৱা ব্ৰেক দিয়ে ইউটিউবত তেতিয়াই ইউটিউবত তেনেকোৱা ব্ৰেক চেক দিয়া নাছিলে ইমান ভাল লাগি ছিলে ইউটিউবত মানে ব্ৰেক চেক নাই আজিকালিতো তোমাৰ ব্ৰেক দিলে মানে দুটা তিনিটা একেলগে একেৰাহে ইউটিউবত মানে
অ অ হয় ঠিকেই ক'লা
অহ উহ শুনি আছা নে
উম উম শুনি আছো
দিয়া ঠিক আছে তেনেহলে তোমাৰ লগত কথা পাতি ভাল লাগিলে আগৰ স্মৃতিবোৰ মনত পৰিল
দিয়া উম